হ অ মই বাৰ অ্তমান ক'বলে মানে ডিনাৰ কৰি কেনে উঠিছো তু মই কোৱা কি কৰিছা
অ মইও দিনাৰ কৰিলোঁ ইল কৰিলো ভাত চাত খাই খালো এতিয়া এনেই ৰেষ্ট লৈ আছো তাকে ভাবিলো কি কৰি আছা
অ হয় নেকি আচ্ছা পিছে তোমাৰ মানে ক'ব গ'লে এতিয়া বৰ্তমান ঘৰত এনেই নে ক'ব গ'লে
অ এনে আছো কি কৰিবা আৰু এতিয়াাতো এনেও বন্ধ চলি আছে নাই নাই তেনেকে ওলাই যোৱা হোৱা নাই এনেই ভাব ভ আছো আৰু আহ আহা সপ্তাহ মানত অলপ এনে যাম পৰিয়ালৰ লগত অলপ ওলাই
হয় নেকি আচ্ছা আচ্ছা পিছে তোমাৰ কব গ'লে এতিয়াাতো মানে বন্ধই আৰু কব গলে অ এ বন্ধ আৰু কব গলে এতিয়া মানে সেনেকুৱা কিবা কৰি আছো মানে আচলতে মানে মই মানে সৰুকে মানে গাৰ্ডেনিং কৰা আৰম্ভ কৰিছোঁ গাৰ্ডেনিং মানে ক'ব গ'লে আৰু কি মানে ফুল চুল হবি মানে আচলতে এ এইটো বস্তুটো মানে আচল্ততে মই সৰুৰ পৰাই কৰি আহিছিলো হবি বুলিয়ে ক'ব পাৰা বহুত সৰু পৰাই কাৰণ দেউতাৰ লগত অ ভাল অ মানে দেউতাৰ লগত আৰু ক'ব গ'লে ভাল পা মানে ক'ব গ'লে এতিয়া সৰুতে কৰিছিলো আৰু এতিয়া ডাঙৰ হোৱাৰ পিছত অলপমান পঢ়া শুনা কলেজ পাতি ক'ব গ'লে বাহিৰা কিবা কিবি বাহিৰা মানে ক'ব গ'লে আ মানে পঢ়া শুনাাৰ টাইমত বহুত যায় আৰু কৰা সময় নাপাওঁ এতিয়া বৰ্তমান বাৰু বাৰু কব এতিয়া বৰ্তমান ক'ব গলে অ বৰ্তমান কৰি আছো কাৰণ এতিয়া বন্ধ পালোতটো গৰমৰ বন্ধ প পালোতো আৰু ক'ব গলে যিহতি মোক বস্তুখিনি আচলতে মোৰ দেউতাৰ পৰা শিকিছো চব খিনি মানে ক'ব গ'লে কাৰণ সৰুতে কি আছিলে মই ক'ব গ'লে বন্ধ বুলিয়ে ন হয় কিয় কণ গতে সৰুতে কি আছিলে মানে বস্তু খিনি তোমাৰ মানে দেউত তাৰ লগত মানে স্কুলৰ পৰা আহি কিনে মানে আহ দুপৰীয়াাৰ স্কুলৰ পৰা আহো আহ আহি কেনে তাৰ পিছত তোমাৰ মানে কয় সেই কৰা যায় আৰু কি কয় মানে তোমাৰ মানে দেউতাই মানে ফুল চুল লৈ আহে মোৰ লগত বজাৰৰ পৰা বজাৰৰ পৰা লৈ আহি স কিনে দেউতা আৰু মই মানে স্কুলৰ পৰা আহি কেনে মোৰ কাপোৰ খিনি সলাই কেনে দেউতাই ফুল খিনি লগাই গধূলি সময়ত তাৰ পিছত দেউতাই মোক মানে কৈ থৈ যায় যে এইখিনি পান সিটো ইটো ফুল আনিছো আজি অ কি কয় তুমি কয় এ কি কয় গধূলকে পানী দিবা আৰু ৰাতিপুৱা হ'লে স্কুল যোৱাৰ আগত মই ফুল খিনিত পানী দিও মোৰ দায়িত্ব থাকে আৰু গৰ গলে দেউতাই মোক শিকাইছিলে ৰুব কাৰণেও শিকাইছিলে তাৰপিছত কোনটো ফুল কেনেে কে ৰুব লাগে কোনটো ফুল কোনটো মাহত বা কোনটো সময়ত ৰোৱা যায় আৰু শাক পাচলি শাক পাচলি ৰৰুোৱাও শিকাইছিলে শাকৰ পৰা তোমাৰ ক'ব গ'লে আ তোমাৰ মানে এনেকুৱা মানে ছজনা বিন গাজৰ আদি কৰি কেনে কেনেকুৱা সময়ত লগাব লাগে কেনেকুৱাকে লগাব লাগে আৰু সেইবিলাক শ শিকাইছে শিকাইছিলে আৰু আৰু মানে যেতিয়া আমি ফুল বা কিবা বস্তুৰ গুটি কিনিব যাও তেতিয়াাহলে মানে দেউতাই মানে মোক শিকাইছিলে যে ইটো ইটো গুটি এইখিনি এ কি কয় মানে ডাঙৰ গছ হয় মানে হাইব্ৰীড মানে দুটা টাইপৰ থাকে এটা তোমাৰ লোকেল থাকে আৰু এটা হাইব্ৰীড বুলি থাকে হা হাইব্ৰীড টো মানে আচলতে ডাঙৰ ডাঙৰ ব বা টো ইমান এটা সোৱাদ নাথাকে তথাপি কিন্তু মানে সোৱাদ থাকে কিন্তু সেই লেল ৰ নিচিনা নাথাকে আৰু লোকেলটো হ'ল তোমাৰ সৰু লাগিব নৰ্মেল যোনটো তুমাৰ প্ৰকৃতিয় কি কয় মানে চাইজ হয় সেইটোতে লাগিব কিন্তু তোমাৰ মানে সোৱাদটো ধুনীয়া কব গলে মানে আনন্দ পায় খাই কেনে আৰু ক'ব গ'লে মানে আহ আচলতে এই বস্তুটো যোনটো গাৰ্ডেনিং বস্তু হয় এইটো মানে ক'ব গ'লে বহুত মানে ক'ব গ'লে ভাল বস্তু হয় কাৰণ তোমাৰ সময় তোমাৰ কেনেকে তোমাৰ কটাব লাগে তুমি জানা হ'বা তুমাৰ কব গলে কেনেকুৱা কোনটো মাহত কি ফুল ৰুব লাগে জানা বা তোমাৰ ঘৰৰ আখৰ মানে আচ পাছ মানে কব গ'লে তোমাৰ ঘৰৰ কাষৰ মানে পদুলিখিনি ধুনীয়া হৈ থাকিব চাফ চিকুণ হৈ থাকিব পানী চানী দি দি কেনে তোমাৰ চাফ চিকুণতা ৰখা ৰাখি আহিব জানিবা ক'ব গ'লে তোমাৰ মানে ঘৰত কোনোবা যদি আহে আলহী অতিথি আহে তোমাক সুধিব যে অ তুমি এইখিনি এইখিনি কৰিছা বা ক'ব গলে অ তোমাৰ এইখিনি চাই ভাল লাগিছে তুমি এটা আগ্ৰহ পাবা কব গলে তোমাক দুজনে ভাল কব হয় নে নহয় কাৰণ তুমি কোনেনো এনেকা নিবিচাৰে যে তেওঁলোকৰ কি কয় ঘৰৰ পদূলিতি বা ঘৰৰ কাষৰ যোনখিনি খোলা জোগা আছে ফুল বা শাক পাচলি ৰুই কেনে ক'ব গ'লে খাবও পালে দুজন এজনকো দিবও পালে আৰু ক'ব গ'লে ইজ এজনৰ পৰা শুনিবও পালে যে অ ভাল লাগিছে তুমি কৰিছা কাৰণ আজিকালি তোমাৰ ক'ব গ'লে চহৰীয়া জীৱনত কোনো এইবিলাকত মানে ক'ব গ'লে কাৰো সময় নাই বুজিছা ন সেনেকুৱা আৰু বস্তুবিলাক হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'
আহ
অ শুনিছা ন
অ শুনি আছ নে তুমি
অঁ শুনিছা ন মানে তেনেকুৱা আৰু বস্তুবিলাক ক'ব গ'লে আজিকালি তোমাৰ জীৱনটোত ক ক'ব গলে আ মানে কৰ্ম জীৱনত মানুহ বিলাকে ব্যস্ত হৈ গৈছে ব্যস্ত হৈ কিনে তোমাৰ মানে অ এইবিলাকো নকৰে ক'ব গলে শাক পাচলি ৰোৱা বা ক'ব গ'লে
হয় হয় আৰু নহয় এটা কথা কথা তুমি যদি হবি হিচাপে মানে তোমাৰতো বাৰু হবি বা তুমি সৰুৰ পৰা মা দেউতাক দেখি আহিছা সেইকাৰণে কৰিছা বা কিছুমানেতো নাজানেও বিকজ ত তেওঁলোকৰ মাক দেউতাকে তুমি এতিয়া দেখি দেখি শিকিলা বুজিলা নেদেখালে তো নিশহিকে ন সেইকাৰণে মানে সেইটোও মানে ক'ব গলে জৰুৰী হয় দিয়াচোন ঘৰৰ ফালৰ পৰা যেন কোনোবা শিকাই বা কোনোবা শিকাব লগগীয়া মানুহ থাকে যোনে নেকি সেইটোত মানে ল' ছোৱালীবোৰে ইন্টাৰেষ্ট আনিব পাৰে বা কিবা এডাল গছ পুলি ৰুৱাব হয় নে নহয় এতিয়া তুমিয়ে যোনেকে এতিয়া ইয়াৰে গৰম বন্ধ তুমি এতিয়া বন্ধ পাইছ সময়খিনি এনে মানে তুমি ক'ব গ'লে কিবা কিবি কৰি কেনে মানে যাব দিয়া নাই ক'ব গ'লে এ তোমাৰ নিজৰ এখন বাগিচাই বা হেৰি কৰি তাতে দুই এটা বস্তু ল ফুলে ফুলিলে বা কিব লাগিলে তুমাৰ চাই কেনেও ভাল লাগিব ন অ আৰু নহয় এটা কথা তোমাৰ ফুলবোৰৰ কোনডাল ফুলত কিমান পানী লাগে কুনডাল কিমান গছত কিমান পানী লাগে সেইখিনি অকল সেইবোৰ মানুহে জানে যোনবোৰ মানুহে ফুল এইবোৰ মানে ৰুৱে ত' সেইকাৰণে মানে এতিয়া তোমাৰ সেইটো মানে ক'ব গ'লে সেইখিনি আইডিয়া হৈ গৈছে বা সেইখিনি অ কেনেকুৱা মাতি লাগে সেইখিনি মানে তুমি এতিয়া ক'ব পৰাা হৈ গৈছে কিন্তু এতিয়া আমাক যদি সেই এতিয়া আমি হয়তো তোমাৰ নিচিনা সিমান ক'ব নোৱাৰিম সেইটোৱে কথা আৰু লগত ক'ব গ'লে গাৰ্ডেনিংৰ কথা ক'লা তুমি তুমি যোনখনন কৰি আছা সেইখন টো বহুত মানে ভ ভাল যদি মানুহে প্ৰত্েকখন ঘ আজিাল কি হৈছে তোমাৰ যোনবোৰ মানুহে ফ্লেট্লেট থে সিহঁৰ ইমান জোও নাই যে সিহঁতে এনেকে গাৰ্ডেনিং কৰিব বা কিবা
স উম আৰু তোমাৰ আচলতে তোমাৰ গাৰ্ডেনিং কৰিলে তোমাৰ আহ মানে আহ মৌ মাখি ক'ব গ'লে বা মানে ক'ব গ'লে চৰাই চিৰিকট
কাৰণেও ভাল ভাল পায় আৰু নহয় এইটো বুলি নহয় গাৰ্ডেনিং কৰিলে তোমাৰ ঘৰখনৰ মানে সৌন্দৰ্যটো বাঢ়ি থাকে তোমাৰ ঘৰৰ পদূলিত ফুলে তেতিয়া দেখি কেনে অ পৰিৱেশটো দেখিলেই ভাল লাগে হয়নেে নহয় আৰু লগতে যদি তাৰ পৰা তুমি দুটা এটা পাচলি পায়ে আছা তেনেহ'লেতো কথাই নাই বিকজ আজিকালি যোনবোৰ বজ জাৰৰ পাচলি হয় শাক পাচলি হয় ইমান ভেজাল তাৰ পৰা যদি তোমাৰ দৈনিক য লাগে সেইখিনি যদি তুমি তোমাৰ ঘৰৰে বাগিছাখনৰ পৰা কোৱা তেনেহলেতো তোমাৰ মানে পইচাটো কবই নাযাব কিন্তু তোমাৰ মানে যোনটো হেল্থ হয় তোমাৰ যোনটো শৰীৰ হয় সেই শৰীৰটো বহুত খিনি তেলৰ পৰা মানে ক'ব গ'লে বাচি যায় সেইকাৰণে অ ত সেইকাৰণে মানে কি আৰু কৰি থে ম্ৰ থে বা তোমাৰ মনতটো ভাল লাগে বা যেতিয়া তুমি ৰোৱা গছডালত কিবা এটা ফল লাগিব বা কিবা এটা ফুল লাগে
সেইটোোৱে সেইটোয়ে সেইটোোৱে সেইটোোৱে মানে ক'ব গ'লে গাৰ্ডেনিং কৰিলে তুমাৰ ক'ব গ'লে চব খিনি বস্তু পোৱা যায়
পোৱা যায় আৰু নহয় সেইটোতো সেইটোয়ে আৰু সময় খিনিও ভালকে পাৰ হয় ন মানে তোমাৰ এ মানে বক্তিত কৰা নিচিনা নহয় মানে কিবা কাম ভাল কামত তুমি সেই সময়খিনি লগাইছা বা তুমি কিবা কৰিছা সেনেকুৱা টাইপৰ কথা হয় আৰু এতিয়া মানে কি হৈছে তোমাৰ এইবোৰ গাৰ্ডেনিং অ', কোৱাচোন
ফেমিলি বণ্ডিংটোও বা়ে ক'ব গ'লে ফেমিলিৰ মাজত একাগ্ৰতাটোও বা় কাৰণ ফেমিলিৰ মাজত মানে ক'ব গ'লে মিলি জুলি কৰা যায় এইটো বস্তুতটো এতিয়া চাবা মোৰ আৰু মোৰ দেউতাৰ মাজত ক'ব গ'লে এটা বণ্ডিং হৈ গৈছে এইটো বস্তুক লৈ কিনে দেউতাই মোক এইখিনি শিকাইছে মোক ক'ব গ'লে ক'ব গলে আগলৈকে মোৰ মানে ক'ব গ'লে অ পৰিয়ালকো শিকাব পাৰিম ক'ব গ'লে একেলগে ধুনীয়াকে কৰিব পাৰিম আৰু ক'ব গলে তোমাৰ আহ এটা মানে এটা দিশ পায় যে কি কয় মানে পৰিয়ালটো একেলগে থকা এটা দিশো পায় কাৰণ একেলগে কোৱালিটি টাইম এটাও মানে মানে কটোৱা যায় অ',
আৰু মানে কব গলে মই যদি মিছা নকওঁ আৰু তোমাক যে মই মানে ইমান ভাল ভালকে গাৰ্ডেনিংৰ নাজানো কিন্তু মানে মোৰ ইন্টাৰেষ্ট আছে নাথা নহয় কিন্তু ম সুযোগ নাই মানে ধৰা তোমাক ঘৰৰতো কাৰো সময় নাই যে মোক শিকাই দিব তুমি যদি সময়, সময় সুবিধা চুবিধা মে মোক অলপ শিকাই শিকাই দিবাচোন মোৰ মানে কৰিবলৈ বৰ ইচ্ছা কিন্তু মই মানে নাজানো যে হয়, হয় মই মানে গম নাপাও যে মাটিটো কেনেকুৱা লাগিব বা কিমান খাৰ মানে খাৰুৱা মাটি হ'লে কোনডাল গছ হয় বা কি হয় মানে মানে ইমান আইডিয়া নাই সেইবোৰ বস্তু অলপ যদি দেখাই দিয়া পাৰিম আৰু তেতিয়া
উ ঠিক আছে, দিয়া তেতিয়াহ'লে হ'ব দিয়া মই তেতিয়া তোমাক শিকাই দিম দিয়া ঠিক আছে দিয়া শিকাম দিয়া তোমাক ঠিক আছে